কোৱা কোৱা।
অ' কি কৰি আছা এই?
মই এনে আছিলোঁ ৰবা এনে তোমাৰ ভিডিঅ' চাই আছিলোঁ। ইউটিউবত।
অ ভিডিঅ' চা আছিলে নেকি বাৰু খবৰ-পাতি কোৱা কেনে?
খবৰ-পাতি ভালে। তুমি কি কৰি আছা পিছে?
এ মই নাই এখন এ সৰু ছাই এখন কিবা অলপ কিতাপ পঢ়ি আছিলোঁ আৰু মানে তোমাৰ আমাৰ যিবিলাক পুৰণি যিবিলাক আছিল ইতিহাস তাৰে ওপৰত আৰু সেনেকেই আৰু অলপ মানে পঢ়ি আছিলোঁ। বাকী খোৱা ভাত খান ভাত-পানী খোৱা হ'ল?
ভাত-পানী খোৱা হোৱা নাই ৰবা অলপ দেৰি হ'ব খাওঁতে, উঠিছোহে অলপ আগত। বাকী তুমি যে কলা কিতাপ পঢ়া বুলি কি কিতাপ পঢ়িছে ম মানে বহুত ইতিহাসৰ কিতাপ আছেতো তো কোনখনত পঢ়িছা বা কোৱাচোন এবাৰ?
এয়ে নহয় মানে আমাৰ যিটো জনবিখ্যাত এটা বা তোমাৰ জনজাত যুদ্ধ বুলি ক'ব লাগিব আৰু এতিয়া যিটো মহাভাৰতৰ যুদ্ধ আছিল। এ তাৰে ওপৰত এনেই মানে অলপ মানে সৰু সৰু চাই এখন কিতাপ আৰু মানে য'ত তোমাৰ অলপ অলপ তোমাৰ দি আছে বস্তুবিলাক, তথ্যবিলাক ত সেনেই অলপ পঢ়ি আছিলোঁ আৰু। তাকেই তোমাক অলপ মানে তোমাৰ লগত এতিয়া অলপ আলোচনা কৰোঁ তাৰ বিষয়ে যিহেতু কথাটো ওলালে এতিয়া। অলপ আমি আমাৰ পুৰণি ইতিহাসলৈ ঘূৰি যাওঁ নে কি কোৱা?
অ', ঠিকেই কোৱাছোন অলপমান তাৰে বিষয়ে কোৱা বাৰু ময়ো শুনো কি পঢ়িছা তুমি ইমান। কি জানিলা?
ত' এতিয়া ক'বলৈ গ'লেতো তোমাৰ মই সৰু সৰুৰ পৰা আৰম্ভ কৰোঁ এ মানে যেতিয়া আৰু আমি সৰু আছোঁ ছিলো কাৰণ বয়স ধৰি লওক ক্লাছ মানে ধৰি ল পঞ্চম শ্ৰেণী বা তোমাৰ ষষ্ঠ শ্ৰেণী আছিলোঁ আৰু বা তোমাৰ তাৰে তলৰ শ্ৰেণীৰ আছিল ধৰি ল দ্বিতীয় শ্ৰণী-তৃতীয় শ্ৰেণী তেতিয়া তুমি নিশ্চয় এই টিভিত যে আহিছিল মহাভাৰতৰ খণ্ড খণ্ডকে যিবিলাক চিৰিয়েল আহিছিল সেইবিলাকো চাইছিল নিশ্চয় চাগে নিশ্চয় চাইছা সেইবিলাক?
অ', চাইছোঁ চাইছোঁ মানে আগতে লকডাউনৰ সময়ত তোমাৰ সেইবিলাকে চলিছিল ন টিভিত ত' চাই চাইছিলোঁ দিয়া গোটেইখনেই চাইছোঁ।
তাকে আ, মানে সেই যিটো মহাভাৰতৰ তোমাৰ যুদ্ধ আছিল বা সেই মহাভাৰতৰ যিটো তোমাৰ কথা আছিল কাহিনী আছিল সেই কাহিনীৰ ওপৰত কথা কিন্তু আমি বহুতখিনি কথা শিকিব পাৰোঁ, কিন্তু মানে ধৰিলোৱা তোমাৰ তাত সেই যুদ্ধখন কেনেক হৈছিল তোমাৰ কেনেকে বস্তুবিলাক কৰিছিল, কেনেকে কূটনীতি কৰিছিল, কেনেকে ৰাজনীতি কৰিছিল। বা কেনেকে যিবিলাক সিদ্ধান্ত সেই সিদ্ধান্ত লৈছিল বা তোমাৰ অহংকাৰৰ কাৰণে বা তোমাৰ সম্পৰ্ক হওক বা ধৈৰ্য থকা বা তোমাৰ এটা কাৰবাক ক্ষমা কৰা কাবাক তোমাৰ ধৰি লোৱা ক্ষমা নকৰা এনেকুৱা আৰু। মানে সেই সকলোবোৰ বিষয়ত মানে এটা গভীৰ শিক্ষা আৰু লুকাই আছে তুমি জানা নে, মানে এই যিটো শিক্ষা আৰু। এই শিক্ষাটো কিন্তু আমি যিজন ভালদৰে ৰে পঢ় চাওঁ আৰু গুৰুত্ব দি, তেতিয়াহ'লে সেই শিক্ষাই কিন্তু আমাক বহুখিনিয়ে জীৱত সহায় কৰি ক'বলৈ গ'লে মই ভাবোঁ আৰু আমাৰ ধৰি লোৱা আমি যিমানখিনি এতিয়ালৈ মানে যিমানবাৰ আমি সেই কাহিনীটো টো পঢ়া শনা বা তোমাৰ আৰু দেখা যায় বা ধৰি লোৱা যিমানে পঢ়া এটা কাহিনী তোমাৰ প্ৰতিবাৰে কিবা নহয় কিবা এটাতো পাবায়ে ন' নতুন বস্তু সেই কাহিনীটোৰ পৰাই, এই ধৰি লোৱা তোমাৰ মহাভাৰতৰ সেইটা, প্ৰতিটো নতুনকে যিমানবাৰ পঢ়িবা তুমি বা নতুনকে যিমানবাৰ দেখিবা বা যিমানবাৰ জানিবা তুমি সৰু সৰু তথ্য হ'লেও তথ্য হ'লেও পাবা সৰু সৰু তথ্য তুমি, অ, তুমি বুজি পাবা সেইটো তুমি অনুভৱ কৰিব পাৰিবা অ', এইটো হৈছিল অ', এনেকে কৰিছিল এনেকে কৰিছিল এনু আৰু মই ভাবোঁ আৰু ত' মই ভাবোঁ আমাৰ কাৰণে আৰু মহাভাৰতটো মানে এটা শিক শিক্ষামূলক যিটো কি বুলি কয় এতিয়া মই শিক্ষামূলক যিটো তথ্য, সেই শিক্ষামূলক তথ্য যিবিলাক আমাৰ জীৱনত প্ৰয়োজনীয় সেইবিলাক সেইবিলাক কিন্তু ভাণ্ডাৰ হৈ আছে আৰু মহাভাৰতত ক'বলৈ গ'লে।
অ', ময়ো মানে একে অনুভৱ কৰোঁ দিয়াছোন কেতিয়াবা মানে বিশেষকৈ কি তুমি ইটো কাহানীটো ক কলা তাৰে এটা কথা কি ভাল লাগে তোমাৰ ইয়াত মানে কাহানীটোত মানে যেতিয়া তুমি চাওঁ ভালকৰে তাতে দেখা পাবা যে কোনো মানুহ মানে নিখুধ বা সম্পূৰ্ণ বেয়া বুলি তাতে কিন্তু দেখোৱা নাই। সকলোৰে কিবা নহয় কিবা এটা শক্তি আছে নহবা কিছুমানৰ কিবা এটা দুৰ্বলতাও আছে। ধৰা সেইবাবে হয়তো কাহিনীটো আমাৰ জীৱনৰ অলমান ওচৰ চাপি আহে। কাৰণ, এনেকুৱা নহয় যে তেওঁলোকৰ সকলোবোৰ শক্তিয়ে আছে, তেওঁলোকৰ দুৰ্বল-দুৰ্বলতা। নাই একো বা তেওঁ তেওঁলোক মানে যিজন সৎ ব্যক্তি হয় তেওঁজন তেওঁ মানে সৎ তেওঁ বেয়া নহয় সেনেকুৱা নহয় সকলোৰে জীৱনত মানে কিছুমান ভুল কৰিছে বা সেনেকুৱা ধৰণ। ভুল হোৱা কাহিনীও আছে আৰু মানে ইয়াৰ পৰা বুজিব পাৰি আৰু, মই যিখিনি বুজিছো। তোমাৰ মানুহৰ জীৱনত তোমাৰ ভুলতো হ'বই পাৰে ন, কিন্তু সেই ভুলৰ পৰা কি শিকা যায়। সেই সেইটোৰে মানে আচল গুৰুত্বপূৰ্ণ কথা আৰু মোৰ মনত আহে আৰু এই বিষয়ে কেতিয়াবা।
সে দিয়া আৰু তোমাৰ মহাভাৰতৰ ক কথা কলে যেতিয়া তাৰে মহাভাৰতৰ শিক্ষাৰ কথা ক'বলৈ গ'লে। এটা শিক্ষা অহংকাৰ ন মানে অহংকাৰটো কিন্তু একেবাৰে ভাল নহয় জানানে অহংকাৰটো মানে কেতিয়াও তোমাৰ ভাল ফল নিদিয়ে ক'বলৈ গ'লে আৰু এই ধৰি লোৱা যেতিয়া এজন মানুহ আৰু নিজৰ অক্ষমতা বা নিজৰ দক্ষতা বা তোমাৰ জ্ঞান বা যেতিয়া মানে যেতিয়া অতি মাত মানে বেছিকে পাব তেতিয়া মানে তেওঁলোকে কিবা এটা নিজকে গৰুৱ বা তেতিয়া অহংকাৰ যে মই সকলো ধনী মোক কোনো নালাগে যে এ মই তোমাৰ সকলোৱে সিকিব পাৰ মই কাৰো দৰা নাই বা মোৰ লগত কোনো থাকিব নালাগে আৰু মই অকল ৰজা আৰু সেনেকুৱা ভাবে ত' সেইটোয়ে চবতকে ডাঙৰ ভুল আৰুটো সেইটো আমাৰ ভগৱান শ্ৰীকৃষ্ণ তোমাৰ এনেকুৱা কৈছে মানে যিটো অহংকাৰ সেই অহংকাৰৰ পৰা সেই মহাভাৰতৰ যুদ্ধ বা তোমাৰ অন্যান্য যিবিলাক ডাঙৰ ডাঙৰ যুদ্ধ সেনেকে চৈ হৈছে ন মানে এজন ৰজাই বা এজন তোমাৰ ভাবে আৰু যে মোতকেও কোনো ডাঙৰ নহয় ত সেনেকে তো যুদ্ধ বিলাকৰ আৰম্ভ ছিল আগতে, তো সেই ভাবো আৰু তোমাৰ এই যিবিলাক বাস্তৱ জীৱনতো আমি বাস্তৱ জীৱনো আমি বহুত তোমাৰ সময়ত দেখো আৰু মানে যিবিলাক ধৰি লোৱা অলপ সময়ত সফলতা পাই, ধৰি লোৱা তোমাৰ মানে তোমাৰ কিছুমান থাকে ন য'ত য য'ত তোমাৰ ধৰি লোৱা সফলতাটো পোৱা লগাতকে বেছি পাই যায়, আৰু তাৰপিছত তাৰ ফলত কি হয় তেওঁলোকৰ যিটো অহংকাৰ অহংকাৰ সেই অংকাৰটো বাঢ়িবলৈ ধৰে বা তোমাৰ আনক দেখিব নোৱাৰা হয়। ত' সেনেকুৱা কথা হয় আৰু আৰু কিন্তু যেতিয়া সময় আহে নয় সময় আহে সেইটো সময়ে সকলোবোৰ ঠিক কৰি দিয়ে আৰু মানে অহংকাৰ মানে সকলোবোৰ ঠিক হৈ যায় আৰু যেতিয়া সময় আহি পৰে এটা নিজৰ নিজৰ সময় থাকে ন এটা। সেই সময়ত তোমাৰ সেই আমাৰ যি অহংকাৰ, সেই অহংকাৰৰ পতন হৈ যায় আৰু ক'বলৈ গ'লে।
হয়, হয় মানে আৰু তুমি সেইটোতো শিক্ষাটো ঠিকে আছে কিন্তু আন এটা শিক্ষা বহুত মূল ল্যবান ম বুলি মই ভাবো আৰু সেই কাহিনীটোৰ পৰা সেয়া হ'ল তোমাৰ যিটো আমি সঠিক সিদ্ধান্ত লোৱাটো। সেইটো মানে যে সহজ নহয়, সেই কাহানীত তুমি দেখা পাবা আৰু যেতিয়া চাবা। মানে বহু সময়ত নিজৰ জীৱনতো এনেকুৱা হয় দিয়াচোন, এনেকুৱা পৰিস্থিতি আহে মানে য'ত দুটা পথে হয়তো কঠিন যেন লাগে আৰু দেখাত কিন্তু সেই সময়ত তুমি যদি খং বা লোভ বা ভয়, এইবোৰৰ ওপৰত যদি তুমি সিদ্ধান্ত মানে, এইবোৰৰ লগত যদি তুমি সিদ্ধান্ত লোৱা তেনেহ'লে মানে পিছত সেই বিষয়ে অনুতাপ কৰিব লগা হয় যে কিয় ললো সিদ্ধান ত যদি আমি সেই সময়ত অলপ শান্ত হৈ অ মানে চিন্তা কৰি যদি সিদ্ধান্ত ল'লো হয়, হয়তো বহুত বেলেগ ফলাফল দেখুৱালে হয়। সেই সিদ্ধান্তটোৱে আৰু মানে কি হয়, তোমাৰ সিদ্ধান্তৰ দায়িত্বওো নিজে ল'ব লাগে। মোৰ হিচাপত কাৰণ তোমা বহুতে নিজৰ ভুলৰ বাবে কি কৰে আজিকালি আনক দুখ দিয়ে। এতিয়া আহ তেনে কৰিলে কি হয় একোতো সলনি নহয় ন, নিজৰ ভুলটো আনৰ ওপৰত জাপি দি য়াতো একো অন্য ভাল কথা নহয়। এতিয়া যদি তুমি নিজৰ ভুল স্বীকাৰ কৰি তাৰ পৰা কিবা শিক্ষা ল'ব পাৰা তেতিয়া মানে মানুহটো জীৱনটোত আগবাঢ়ি যাব পাৰে। যদি তুমি সেনেকুৱা নকৰি তুমি বেলেগকে টিঙিয়াই থাকা, তোমাৰ ভুলৰ বাবে, তেনেহ'লে সেইযিটো বেযা। প্ৰভাৱ এটা বেয়া প্ৰভাৱ পৰে ন। সদায় এটা বেয়া স্বভাৱত পৰিণত হৈ যায়। সেইটো তুমি যদি মোক ভুল দি আছা। ক মই যদি তোমাক ভুল দি আছো, সেইটো সদায় সদায় কৰি থাকিলে এটা বেয়া মানে স্বভাৱত পৰিণত। হৈ যায় অভ্যাসত পৰিণত হৈ যায়। সেইটো মানে তেতিয়া জীৱনৰ আগন্তুক সময়ত আহিব লগীয়া। সময়ত মানে বহুত সমস্যাৰ সৃষ্টি কৰে আৰু।
সেইটো বাৰু হয় দিয়াচোন ঠিকে কৈছা তুমি, মানে তুমি অলপ ধৈয্যই ৰ কথা ক'লা বা তুমি ধৈয্যই, তোমাৰ অ, ধৈয্যই ধৰি থাকিব লাগে বা তোমাৰ ভালদৰে অ খং নকৰাকে বা এনেকুৱা আৰু। কথা কৰিব লাগে। ত সেইবিলাক আমাৰ কাৰণে হেৰি দিয়াচোন। বাকি তোমাৰ যিটো কথা ক'বলৈ গ'লে আৰু অ' তাৰপিছত কি বুলি কয় এই যিটো আমাৰ তুমি ক'লা ন ধৈয্যৰ যিটো শিক্ষা ধৈৰ্য্যৰ শিক্ষাটো আমাৰ কাৰণে বহুত মানে গুৰুত্ব। গুৰুত্বপূৰ্ণ আৰু জীৱনত কবলৈ গ'লে। কাৰণ তোমাৰ যদি কোনো এটা কামত ধৈৰ্য্য নাথাকে বা ধৰি লোৱা। তুমি এটা কিবা কাম কৰি আছা সেই কামটো ধৰিলোৱা তুমি। কৰিব পৰা নাই আৰু বা তোমাৰ সেই কামটো হৈ অহা নাই কিন্তু সেই কামটো জোনটো তুমি এৰি দিয়া মাজতে। তুমি কৰা যে নকৰো আৰু মানে বিৰক্তি লাগিছে অশান্তি লাগিছে সেইটোতো মানে ভাল কাম নহয়। দিয়াছোন তাৰ কাৰণে আমাক কি লাগিব ধৈৰ্য্য লাগিব। মই ভাবো ধৈয্যটো আমাৰ কাৰণে এটা গৰুত্বপূৰ্ণ জীৱনৰ অংশ আৰু তাৰ লগতে তুমি ক'লা যে বাকীবোৰ শিক্ষা। ক্ষা বাকীবোৰ শিক্ষা মানুহে নম্ৰ হোৱা বা মানুহে তোমাৰ ভদ্ৰ বা মানুহৰ লগত ভালকে কথা পতা সেইবিলাক শিক্ষাও মানে আমাৰ জীৱনত অতি গুৰুত্বপূৰ্ণ ক'বলৈ গ'লে। আৰু তোমাৰ শেষত নু কি কম আৰু, শেষত তোমাৰ ক'বলৈ গ'লে হেৰি থাকে যে, এই ধৰিলোৱা হেৰিবোৰ। আটাইতকৈ মানে আমাৰ মই ভাবো আৰু আমাৰ আটাইতকৈ যিবিলাক ডাঙৰ শিক্ষা। সেই ডাঙৰ শিক্ষাৰ ভিতৰত তোমাৰ এই যিটো, জীৱনৰ জীৱনৰ যিটো সত্য, জীৱনৰ যিটো সত্য। আৰু ক'বলৈ গ'লে, বা তোমাৰ ধৰি লোৱা নিয়ায় দিয়া বা তোমাৰ ধৰি লোৱা যিটো মূ্ল্যবধ, সেই মূল্যবধটো এৰি দিয়া মানে আমি ভাৱ নে কবলৈ গ'লে, মানে ধৰি লোৱা কেতিয়াবা সঠিক পথটো আমি বা সঠিক ৰাস্তাটো আমি কেতিয়াবা বিচাৰি নাপাব পাৰো তো বা তোমাৰ কঠিন হব পাৰে ত সেইটো সঠিক ৰাচ তা বা পথটো পাবলৈ কিন্তু সেইবুলি তুমি এইটো এৰি দিলে নহয় ন মানে সময় লাগিব কিন্তু ধৈৰ্য ধৰিব লাগিব আমি অ সেইটো কামৰ ওপৰত বা সেইটো কামত সফলতা পাবলৈ ত মই সেইটোোৱে দিয়া বাকি তোমাৰ টকা কথা কবলৈ গ'লে বা তোমাৰ যিটো ক্ষমতা আছে বা সফলতাই কৰিলোঁ সেইবিলাকতো মানে তোমাৰ কি বুলি কয় স্থানী নহয় ন মানে স্থায়ী নহয়। কেতিয়াবা আছে তোমাৰ টকা পইচা আছে তোমাৰ স্বাস্থ্য কেতিয়াবা আছে বা তোমাৰ ধৰি লোৱা কেতিয়াবা বেমাৰ। কেতিয়াবা টকা পইচা নোহোৱা হৈ যাব কিন্তু যিটো তোমাৰ ভাল চৰিত্ৰ আৰু বা ভাল যিটো গুণ সেইবিলাকটো কেতিয়াবা নোহোৱা হয় হৈ নাযায় ন সেইবিলাকতো চিৰ জীৱন থাকিব তো মই ভাবোঁ আৰু এইবিলাকৰ ওপৰত আমি বেছিভাগ বেছি আৰু গুৰুত্ব দিব লাগে। ত সেইটোয়ে দিয়া বাকী ন কি কবা আৰু এইবিলাক শিক্ষা আমি ল'ব লাগে এইবিলাক শিক্ষাৰ পৰাহে আমি জীৱন। নৰ যিটো মূল সেই মূতটো বুজিব পাৰিম যেতিয়া আমি জীৱনৰ সত্যটো বু বুজি পাম তেতিয়া আমি জীৱনত ভালদৰে জীৱন যাপন কইৰবা পাৰিম। বাকী ক'বলৈ গ'লেতো বহুত আছে দিয়া কিনো ক'ম আৰু হ'ব দিয়া নহ'লে আজি।
অ দিয়া হ'ব দিয়া।